হয় হয় শুনিছোঁ কোৱা।
তোমালোকৰ ফালে বতৰ কেনেকুৱা আজি?
আজি গৰমে আছে, বৰষুণ নাই ৰাতি অক অকণমান আকাশত মেঘাছন্ন কৰিছিলে কিন্তু ভাবিলোঁ বৰষুণ আহে নেকি কি কিন্তু বৰষুণ নাহিলে মে মেঘাছন্ন কৰিছিল যদিও।
হয় হয়। আৰু আজি, এতিয়াতো ৰ'দ দিছে দেখোন, আমাৰ মানে এইটো হেৰি চলি আছে যে, অম্বুবাচী।
এ এইটো ৰ'দ দিব, হয়তো আবেলিলৈকে চাগে
থকাৰ কাৰণে বৰষুণটো দি আছে, ৰ'দো দি আছে।
মেঘাচ্ছন্ন, আজি মই মোবাইল চালোঁ আবেলি হয়তো বৰষুণ নিদিলেও অকণমান ঠাণ্ডা পৰিব। মেঘাচ্ছন্ন যেন হ'ব আকাশখন।
অ', হয় তথাপি তোমাৰ বৰপেটাত অলপ হেৰিটো গৰমটো কমেই চাগে ন', গুৱাহাটীৰ তুলনাত।
এহ্ গুৱাহাটী তুলনাত বহুত কম।
অ', সেইবিলাক এৰিয়াত কম হ'বতো।
বহুত কম, গুৱাহাটী হৈছে মেইনচ টাউন, তাতে বিল্ডিং গছ এডাল নাই হা আমাৰ, আমাৰ আমাৰ ইয়াতে বিল্ডিং দেখি পোৱা নাই, চব গছে গছনি।
উম।
গুৱা-গুৱাহাটীতকৈ বহুত কম আমাৰ ইয়াতে।
গুৱাহাটীতকে কম হয় নে?
এই বহুখিনি কম।
উম।
বহুখিনি কম। মই এই এ আজি, হয়, মই আজিৰ পৰা মই আজিৰ পৰা প্ৰায়, চাৰি বছৰমান আগতে নামৰূপলে গৈছিলোঁ হা
নামৰূপ, সাৰ কাৰখানা আছে যে।
অ', নামৰূপত এই পেট্ৰ' আছাম পেট্ৰ'কেমিকেল তাতে মই, কেই- কেইমাহমান কাম কৰিছিলোঁ হা
এই ফাৰ্টিলাইজাৰ কোম্পানীত।
হা?
ফাৰ্টিলাইজাৰ কোম্পেনীত নে কিহত?
হয় হয়, এই সাৰ নহয় সাৰৰ নহয়, পেট্ৰ' কেমিকেল কোম্পানী।
কেলছটোযে
অ', তাতে কৰিছিলোঁ। তাত তাতে মই ডেৰমাহ নে দুমাহ কৰিছিলোঁ, ডেৰমাহ মানো কৰিছিলোঁ কাম।
উম।
উম তাতে এই, মানে পাহাৰ এৰিয়া যে নামৰূপ
অ'।
গোটেইখিনি পাহাৰ, পাহাৰ এলেকা, ৰাতিপুৱা এদিন মৰ্ণিং ৱাক কৰিব গ'লোঁ, হা ভ্ৰমণ কৰিব যাওঁতে দেখিলোঁ, পাহাৰৰ পৰা ইমান ধোঁৱা হা, অকণ, অকণ তোমাৰ ঠান ঠাণ্ডাত দিন আছিল তেতিয়া ইমান ধোঁৱা ওলাইছে চাইডৰ ফেলে। বা, আচৰিত কি ভাপ ওলাইছে ধোঁৱা ওলাইছে, হা'! নামৰূপত, এনে এনেকুৱা মই দেখিলোঁ নামৰূপৰ সেইবিলাক ঠাইত। তুমি গৈছা নে না-নামৰূপলে?
নামৰূপতো আমাৰ শিৱসাগৰতে গৈ থাকোঁ, এ, কিমান দিন কৰিলা তাতে?
বেছি নকৰা , ডেৰমাহ মান কৰিছিলোঁ নেকি, পাছত মানে কি পাছত মানে কি এই মোক যিজনে লৈ গৈছিলে, সি তেওঁ মানে গুচি গ'ল হা, গোটে গুচি যোৱাৰ পিছত ময়ো গুচি আহিলোঁ অকলে আৰু কি থাকিম আৰু।
উম। হয়, হয়, আপুনি দৰমহা চৰমহা দিছে ন! দৰমহা দিছে।
দৰমহা দিছিলে, দৰমহা খোৱা খোৱা আৰু থকাটো ফ্ৰীকে দিছিলে সিহঁতে।
কি?
আপাৰ আছাম কি?
আাৰামৰ বোলো প্ৰতি তোমাৰ অভিজ্ঞতা আছে বহুত বাৰ গৈছা।
গৈছোঁ আপাৰ আছামৰ মই তিনিখন ঠাইতে গৈছোঁ এই নামৰূপ শিৱসাগৰ আৰু ল-লখিমপুৰৰ বিহপুৰীয়া এই তিনিখন ঠাইলৈ গৈছোঁ বাকী ক'তো যোৱা নাই।
তিনিচুকীয়াত মানে?
তিনিচুকা যোৱা নাই।
এই এনে কিন্তু মই আৰু মধ্য অসম গৈছোঁ, নগাঁৱৰ পিনে গৈছোঁ। তুমি নগাঁও গৈছানে?
নগাঁও গৈছোঁ, গৈছোঁ নগাঁও গৈছোঁ।
নগাঁওৰ এই মহা মৃত্যুঞ্জয় মন্দিৰ আৰু বৰদোৱা থান মই ভিছিত, দৰ্শন কৰিছোঁ।
অ', বেছি দূৰত্ব নহয় গুৱাহাটীৰ পা।
অ', মহা মৃত্যুঞ্জয় মন্দিৰ দেখিছা তুমি?
দেখিছোঁ, দেখিছোঁ। সেইটো মানে ৰাস্তাতে হয়তো আমাৰ ঘৰলৈ অহা যোৱা শিৱসাগৰ।
বৰদোৱা থান?
হা, হা, গৈছোঁ, গৈছোঁ। নাই নতুনকে যে যিটো বনালে সেইটো যোৱা নাই কিন্তু।
নতুন কি বনাইছে?
নতুন কিবা কিবা কালচাৰেল হেৰিটেজ কিবা এটা বনাইছে নহয়! তাতে, মাজতে মোদী গৈছিল যে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া।
মই শুনিলোঁ এই যে নগাঁও মই শুনিলোঁ নগাঁৱৰ যিটো মহামৃত্যুঞ্জয় মন্দিৰ আছিলে
উম।
মহামৃত্যুঞ্জয় মন্দিৰটোত কে আৰু এটা মানে শিৱলিংগ ডাঙৰক তাতকৈও ডাঙৰকৈ ওখ বনাব বুলি কৈ আছে আমাৰ নলবাৰীৰ পিনে, হা। তেনেকুৱা এটা অ', তেনেকুৱা এটা প্ৰজেক্ট এটা ল'ব বুলি কৈ আছে কি বা হয়, এতিয়া।
উম, উম।
তাতকেও বোলে ডাঙৰকে বনাব, জানো।
হয় নেকি?
উম।
তুমি কি সেইবিলাক বনোৱাটো ভাল পোৱা নে বেয়া পোৱা?
সেই চৰকাৰেহে জানে এইবিলাক কিবা কৰিছে, তেওঁলোকে কিন্তু গভমেণ্ট টে এইবিলাক প্ৰজেক্ট বনাই আ
উন্য, সেইবিলাক উন্নয়নমূলক কামৰ ভিতৰত ধৰিব পাৰি নে নোৱাৰি বা ইমান দামী দঙালবা
এইবিলাক উন্নয়নমূলক কামত কেনেকে ধৰিবা, এটা মানে চ ধাৰ মানে সেই বস্তু আৰু হা।
না উন্নয়নমূলক কাম মই সেইটো কাৰণে কৈছোঁ, তাতেতো সেইটো বনোৱাৰ লগে লগে উ, ঠাইখিনি ডেভলপ হয়। হয়নে ৰাছ তাত ৰাস্তা পদ্ধতি ভাল হয়, কিছুমান মানুহৰ সংস্থাপন হয়।
হয় হয়, মানে মই কৈ আছোঁ মানে এইটো হাণ্ড্ৰেড পাৰ্চেণ্ট উন্নয়নমূলক কাম বুলি ক'ব নোৱাৰি হা। মানে ফিফটি পাৰ্চেণ্ট ক'ব পাৰা কাৰণ চোৱা এটা মহামৃত্যুঞ্জয় মন্দিৰটো হৈছে তাতে কেইখনমান দোকান বই, তাতে চাহৰ দোকান হোটেল হৈছে কেইখনমান হুম তাৰপিছত তাতে কি কেইটামানে প্ৰসাদত দোকান দিছে, কেইটামানে চাকি ধূপ বন্তিত দোকান দিছে বুজি পাইছানে?
উম, উ, আৰু দূৰ দূৰণিৰ পৰা মানুহ আহে।
অ' কি কেই-কেইটামানে আৰু মানে গাড়ী চলাই আছে হা। মানে মেইন মেইন চকৰপৰা মহামৃত্যুঞ্জয় মন্দিৰলৈ মানে গাড়ী চলাই আছে বুজি পাইছা নে? তাকেই মানে তাতে পূজা পাতল কৰিছে তেনেকৈ চলি আছে হা, মানে প্ৰফিট আছে কিন্তু এই তথাপি এইটো হাণ্ড্ৰেড পাৰ্চেণ্ট উন্নয়নমূলক কাম বুলি মানে ঠিক তেনেকে ক' ক'বও নোৱাৰি আৰু অ-অকণ অকণ ক'বও পাৰি হা, কিন্তু চবতকৈ ডাঙৰ কথা হ'ল তাত তাতে শ্ৰদ্ধা জড়িত হৈ আছে, বুজি পাইিছানে? মানে মানুহৰ এটা সেইটো মানে এটা ধৰ্মীয় আৱেগ এটা জড়িত হৈ আছে।
উম, সেইটো থাকিবই আৰু।
আ, কিছুমানে বিৰোধো কৰে। কিছুমানে এইটোক চাপ সমৰ্থনো কৰে হা। কিন্তু কিন্তু কিন্তু কথা হ'ল মই এইটোক বিৰোধো নকৰোঁ, ঠিক তেনেকৈ সমৰ্থনো নকৰোঁ। সমৰ্থন আৰু বিৰোধনৰ মাজতে ৰাখোঁ কাৰণ কাৰণ কিছুমানে কৈ আছে এইবিলাক কৰাতকে স্কুল, কলেজ, হস্পিটেল কৰিব লাগে হা। কিন্তু মন্দিৰো মন্দিৰো লাগিব, স্কুল, কলেজ, হস্পিতালো লাগিব। বুজি পাইছানে? অকল, অকল, অকল অকল স্কুল আৰু হস্পিটেল হ'লেও নহ'ব, মানে এইবিলাকো লাগিব। হা, আৰু এইবিলাক মন্দি চন্দি থাকিলেও নহ'ব। স্কুল আৰু হস্পিটেলৰ সকলোখিনি লাগিব মানে।
হয়, হয়।
তেনেকুৱা মানে চোৱা মানুহে কয় এই লিভাৰ কিডনী থাকিলেহে মানুহ বাচি থাকিব, অকল তোমাৰ লিভাৰ কিডনী থাকিলে হ'ব? মঙত নালাগিব হা। বা তোমাৰ তোমাৰ স্কিনটো ছালটো নালাগিব হা। মানুহৰ হাতডাল চকু লাগিব বা হাতডাল লাগিব অ' হা, লিভাৰ কিডনটো বাচি থাকিল তেনেকে পংগু নিচিনা বাচি থাকিলে কি হ'ব হয় নে নহয় আ?
হয়, হয়।
সম্পূৰ্ণতা পাবলৈ হ'লে গোতেইখিনি বস্তু লাগিব, আমাক গোতেইখিনিয়ে লাগিব সেইটোৱেই। সেইকাৰণে মই এইটোক চাপৰ্টো নকৰো অ', সেইকাৰণে মই এইটোক সমৰ্থন নকৰোঁ বিৰোধো নকৰোঁ এইটো অ' সেইটো স তেনেকুৱা।
কিন্তু বহুত খৰচ কৰি দিয়াতো ভাল নহয় দেশৰ কাৰণে। দেশত মনুহ বহুত মানুহ খোৱা খাব শুব পৰা নাই শিক্ষাৰ ব্যৱস্থা
সেই কাৰণে টো মানে মানুহে বিৰত পৰে অকণমান বেছি খৰচ কৰি দিয়ে যে লাগাতকৈ হা।
হয় তিনি হেজাৰ কোটি চাৰি হোজাৰ কোটি টকাৰ প্ৰজেক্ট কৰে।
অ' সেইটোৱেই সেইটোৱেই।
সেইবিলাক ভাল নহয় আৰু বহুত খৰচ কৰিলে হয়নে।
ইমান ইমান টকা খৰচ কৰিব দৰকাৰ নাছিলে হা এটা লিমিটত মানে খৰচ কৰিব লাগে সকলোবিলাক বস্তু।
উম, এনে উন্নয়নতটো লাগিবই বিকশ বিকাশ হবৰ কাৰণেতো চবফালে চালি চালি চাব লাগিব
হয় হয় হয়
বিকশিত কৰিব খুজিলে হয়নে
সেইটোতো লাগিবই
ত' যি কামে কৰা যায় সেইবিলাক ভালকে আলোচনা কৰি দূৰদৰ্শ
মম হুম হুম
তেতিয়াহে পিছলৈ পিছৰ প্ৰজন্মৰ কাৰণে ভাল হ'ব।
হম হুম
সেইটো কথা আৰু তুমি মে
মেঘালয় গৈছো মই মেঘালয় মেঘালয়ত মই দুবাৰ গৈছোঁ বেছিভাৰ যোৱা নাই এবাৰ মেঘালয় মানে যদি গৈছোঁ মানে সিমান ভিতৰুৱা ঠাইত যোৱা নাই অসম সীমান্তৰ আশে পাশে থকা ঠাইখিনিতে গৈছোঁ
অ', যেনে ধৰা
এই যেনে গ'লেও ফুলবাৰী বুলিো এখন ঠাই আছে মেঘালয়ত এখন সৰু এখন টাউন আছে। সেইখন টাউন মানে এই যে অ', অ', অ', অ' অ', দল লওঁ এই তাতে সেইখন টাউনখন মেঘালয়ত প তাতে মই গৈছো অ', হয় সেইখন মানে অ অসম সীমান্তৰ পৰা বেছি দূৰ নহয় দুই তিন কিলোমিটাৰ
কিন্তু মই শুনাামতে সেইটো মেঘালয় হ'লে বোলে মুছলিম প্ৰধান যে ঠাই
হয় হয় হয় মুছলমান ঠাই সেইখিনি
মুছলমান বসতিপূৰ্ণ ঠাই কিন্তু সেইটো হিচাপত চাব গলে মেঘালয়ত মুছলমান মানুহ আছে বহুত হয়নে?
মেঘালয়ত তিনিজন এম এল এ জিকি আহে মুছলমান তিনিজন এম এল এ তিনিজন এম এল এ আছে আৰু এই তিনিজন সেইটো এৰিয়াাৰে ফুলবাৰী এৰিয়াাৰে এইটো বহুত ডাঙৰ এৰিয়া মুছলমান এটা এৰিয়া ত
এ জিক কি যেতি আহে মানে সেইখিনি মানে আমাৰ এই যে মানকাচাৰ যিটো মানে যিখন জিলা হা কাছা জিলাৰ মানে একেলগে মানে লাগালাগি জিলাতো হা লগতে লাগি থকা জিলা মানে সেই মানে সিহঁতৰ মানে তেনেকে মানে বিস্তাৰ হৈ সেই পিনে গুচি গৈছিল মুছলমান খিনি তেনেকৈ মানে যেতিয়া অসমখন ভাগ হ'ল সেইখিনি মানে মেঘালয় পালে আৰু। তেনেকৈ সিহঁতৰ মানে মুছলমান এৰিয়া থাকি গ'ল সিহঁতৰ।
হয় নেকি?
উম, সেইখিনি মুছলমান এৰিয়াই।
উম, নাই না তাতে তাতে এ মুছলমান মানুহ বুলি কওঁতে মই ক'লো তাতে এজন মুছলিম মানুহ মই চিনি পাওতো এজন হেৰি এম এল এ। তেওঁৰ ঘৰটো ইয়াতে কি বুলি কয় এই যে আমাৰ উম আমিন গাঁও।
অঁ'।
আমিন গাঁৱত তেওঁৰ ঘৰতো মই তেওঁক লগ পাইছো।
হ'ব পাৰে দে হ'ব বাৰু ঠিক আছে দিয়া হ'ব দিয়া। ঠিক আছে পিছত কথা ক'ম হাঁ দিয়া।
হা হা ঠিক আছে।